হেল্ল' শুনিছা? হেল্ল' ভাত বনোৱা নাই দিয়া, তুমি বনালা?
এ মই বহাই দিছো, মই যে আকৌ মিটিঙো আছে যেক বা। সপ্তাহী সঞ্চয়ৰ পৰা, অ। এ হেৰি আৰু এইবিলাক কি কোৱা?
তোমালোকৰ যে গোটত যে সেই আধাৰ কাৰ্ডৰ সেই চকু টিপ মৰা এ তালে গলা?
অ সেই তাতে যাব লাগে, কালি কাম নহ'ল যে?
অ।
সে তাতে যাব লাগে।
আজি? আজিকালি মানে তোমাৰ চৰকাৰে এই ৰেজিষ্টাৰ হোৱা গোটবিলাকত চব যেনেকুৱা আধাৰ কাৰ্ডত লিংক লাগিব ন?
অ আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যন কৰিব লাগে মানে সেইটোৱে, বেলেগ একো নহয়?
অ।
কৈছে, কালি গৈছিলোঁ মানুহজনী অ সুবিধা যে, সেই নহ'ল মানে আজি মাতিছে এঘাৰ টামান বজাত, তাকে ভাত পানী বনাই গৈ থৈ যাওঁ বোলো। থৈ যোৱাৰ পিছত তেতিয়া হেৰি হ'ব আৰু আহিবলৈ লাহে ধীৰে খাম আও এঘাৰটা চাৰে এঘাৰটামানত যাম আও
অ অ তোমাৰ লৰা আজি নাটকৰ কৰ্মশালা আছে।
অ আছে তাতো যাব লাগিব।
অ কিমান সময়ত যাবা তালে?
তালে দুটা পঞ্চল্লিছ। দুটা পঞ্চল্লিছ মানত যাম, তিনিটাৰ পাহে হয় অ। দুটা পঞ্চল্লিছত।
আও তোমাৰ যে সেই বিষ পোহা ওলাইছে বুলি কৈছিলা ভাল হল নে নাই?
সেই নাই ভাল হয় পকিছেহে পকাৰ পৰা বিষটো অকণ কমিছে।
অ
হ'লেও মানে অশান্তি হৈ থাকে তাক এতিয়া নিনিলেও নহয় যে।
অ হেৰি কাপোৰ ধোৱা চাবোন লগাই থবা যেতিয়া- ফাটি পেলাই নিজে নিজে পচু চুজ ওলাই যাব।
অ নাই নিজে নিজে পকিছে। অ পকিছেই ফুটাই দিয়া নাই মানে ফুটাই দিলে আকৌ ভয় লাগে নহয় বিষ হব সেইকাৰণে নিজে নিজে বোলা- ফুটি যাওক বুলি পেলাই থৈ দিছোঁ।
অ এই বৰ জ্বালা দিয়ে বুইছানে।
অ
নহয় অ।
সেইকাৰণে- তেনেকেই থৈ দিছোঁ আও থাক।
অ অ
যি হয় হৈ থাকক সেইফালৰ বস্তু সেইফালেই-
তাকে -
বৰষুণ ধৰিছে নে তোমালোকৰ ফালে।
বৰষুণ এইকেইদিন দি আছিলে যোৱা ৰাতিও অকণমান। কে দিছিলে এতিয়া সেই বতৰটো এই ৰ'দ দিয়ে এই ডাৱৰ কৈ তেনেকে আছে তোমালোকৰ
উম আমাৰো এনে তেনেকুৱাই হৈ আছে এইফালেও- আও তোমালোকৰ ফালে আমাৰ এইফালে ইমান ম'হৰ উৎপাত হৈছেও। মহৰ পা থাকিবই নোৱাৰিচোন। আজিকালি বেমাৰ আজাৰো যিমান হৈছে। সন্ধিয়া ধূনা চোনা দিওঁ অ অ। নিমপাত আও হেৰিও দিয়ে নেকি ন। অ কফু দিয়ে যে কফু।
দিয়ে লং দিয়ে কপোৰ দিয়ে আমি যে আদিত্য পা কিনিছিলো। এই চেনটো ভাল যে সেই চেনটোত মহবিলাক আত- দৰে আৰু এনেও ঘৰখনৰ কাৰণেও ভাল।
অঁ। মই তাকে কফুটো বিচাৰি পেলাই থৈ দিছোঁ। আগতে বোলো ইহঁতে কোৱা মানে লঙো দিব পাৰি ন?
অ লং দিবা, কপোৰ দিবা এই ঘৰ খনৰ মানে কিবা নিগেটিভিটিবিলাক থাকিলে নাইকিয়া হয় পজিটিভ হেৰি এটা আহে ঘৰলৈ। এনাৰ্জি এটা। আজি মঙগলবাৰ নহয় আজি মইও ধূনা জ্বলাব লাগিব, কালি অনাইছো ধূনা অলপ।
মই আনি থৈ দিছোঁ।
উম ঢাকাই পতি নিচিনা হ'ব নোৱাৰে ধূনাবিলাক ন?
অঁ। এই দোকানৰ পৰা আনিছোঁ ইমান ভাল নহয় মানে হেৰিটো আৰু বালি বালিৰ নিচিনা। ধুনাখিনি।
গোটা-গোটা হব লাগে, বালি-বালি বিলাক বেছি সময় নোধুৱাই, সেয় লাগে সেয়া উম।
ফটো দিলে সোনকালে জ্বলেও।
জ্বলে অ।
বেয়া হৈ থাকে, সেই আদিত্য পৰা আনিছিলোঁ যে আকৌ এটা আনিব লাগিব, নাই চাৰি - পাঁচ টামানহে আছেগৈ।
অ, নাই মোৰ দুটা আছে এটা এটা মানে অকণ ডাঙৰ ফুটো, সেই ডাঙৰ ফুটটো মানে ব্যৱহাৰেই হোৱা নাই সৰু ফুটো আছে অলপ।
অ'। মই বোলো তাকে আকৌ দুটামান আনি থ'ব লাগিব। ধূনাখিনি দিলে ঘৰত টো ভাল মনটোও ভাল লাগি থাকে হয়নে, ধূনা জ্বলোৱাৰ পিছত? অ'। তাকে এইকেইদিন আকৌ আহি পোৱাও দেৰি হৈ আছে যে, আহি পোৱাৰ পিছত আৰু গা পা ধুই লৈ পেলাই ধূপডালৈ জ্বলাই থৈ দিওঁ, সেইকাৰণেহে। তাবা তাক আনি কৰি।
তাকে, তোমালোকৰ ফালে পইতাচৰাই কেনেকুৱা ঘৰত?
হাঁ? পইতাচোৰা নাই কিন্তু আমাৰ নিগনিহে উৎপাত বেছি।
ফান পাতিবা আমাৰ নিগনি নাই কিন্তু পইতাছুৰা ঢেৰ আমাৰ।
উম ফাণ্ড পাতিবলৈ আকৌ মাৰিবলৈও মানুহ লাগিব নহয়?
অ', নেমাৰে তোমাৰ। তোমালোকৰ বেমাৰে? অ', অ'।
সেইকাৰণেহে। ইমান নিগনি, বস্তু থ'ব নোৱাৰে। কাটি শেষেও মোৰ মেচিনৰ ফিটাডাল, কাপোৰ চিলাই পেলাই থৈ দিওঁ কুটি তিন টুকুৰা কৰি থৈ দিছে।
অ, বোপা। তে বহুত হৈছে।
খাই পেলাই হেৰিৰ লগত থৈ দিছিলোঁ। এই কাপোৰত যে লেচ লগাওঁ কিনি পেলাই? সেই লেচখিনিৰ লগত আছিলে। সি কালি উলিয়াইছোঁ আৰু কিবা এটা জোখ ল'বলৈ। কোৱা?
অ', তুমি যে মেচিনৰ ফিতা কি শুলকাই পেলাই থৈ দিয়া?
সেইডাল ফিতা নহয়, কাপোৰ যে জোখ মাখ লোৱা ফিতাডাল?
অ', সেইডাল। মই বোলো এই মেচিনত লাগি থকা ফিটাডাল।
ৰছীডাল? সেইডাল নহয় অ, সেইডাল নহয়।
মোৰ আকৌ তেনেকুৱা ফিটা আগত এডাল কিনা আছিলে। অ', তাৰপিছত আকৌ মেচিনৰ লগতো এডাল দিছে।
অ', মোৰ আগতে এডাল কিনা হেৰি হ'ল।
আ
দেউতাক ক'ৰবাত খেল ধেমালি এই ওচৰত খেল ধমালি হওঁতে লৈ গ'ল, সেইডাল নিদ দিলে উভদাই এইডাল আকৌ মই তোমাৰ লগতে আনিছিলোঁ নেকি? হে চয় আলিৰ পা যে আনিছিলোঁ? নহয়-নহয় চয় আলী বা যে আনিছিলোঁ এদিন, তোমাৰ লগতে গৈছিলোঁ নে বৰষাৰ লগতে গৈছিলোঁ? সেই সেইডাল আছিলে। অ', বয়স বৰষাৰ লগতে গৈছিলোঁ চাগে। সেইডালো কুটিলে তিনিটুকুৰা চাৰিটুকুৰাকৈ কালি।
অ'।
সেয়ে মোৰ এতিয়া ঢেৰ বস্তু ল'ব লগা হৈ আছে তেনেকে, এ হেৰি মতা মানুহৰ লগত গ'লে বস্তুবিলাক লোৱা নহয়। এলাহ কৰে যে য'তে ত'তে সোমাবলৈ। ত অ', তোমালোকৰ লগত গলে তেতিয়া বোলে এইটো এইটো বস্তু ল ব বলাচোন সোমাই বলৈ আমাৰ এলাহ নালাগে হয়, আকৌ বাইক লগত গ'লে' য ত ততে বাইক ৰাখিবলৈও নোৱাৰি যে। থবলৈ চবতে ন এন্ট্ৰী লগাই-লগাই থৈ দিয়ে।
আমি মাইকী মানুহে সেই লগৰ বান্ধৱীৰ লগত গ'লে একে খান্তিয়ীয়া খুচিয়া যি য'ত থাকে চব লৈ আহিব পাৰো।
অঁ উম।
উম।
সেই তাকে ভাবি আছোঁ এইখিনি বস্তু বোলো লিখি ল'ম। দেউতাকে কৈছে যাবা বোলে লগৰ কেইজনীৰ লগতে লৈ আহিবা কি-কি বস্তু লাগে।
অ'।
এনেকুৱা খুসুং খাসং অ'ত এটা বস্তু পায় ট'ত দেউতাকে দেউতাকে মানে মতা মানুহ আৰু এই এখন দোকানতে সোমোৱাই, ইয়াতে যি পোৱা লোৱা বল আ বুলি বোলে। এইটো এনেকে কৈ দিয়ে যে, এলাহ কৰে। আহ। সেইকাৰণে বোলো ইহঁতৰ লগতে যাব লাগিব আৰু। আমাৰ ইহঁতকেইজনীকো লগ ধৰঁ
অঁ।
সিহঁতে আকৌ যাব গৰম - গৰম কৰি থাকে।
অঁ।
আমাৰ গৰম ঠাণ্ডা নাই আ ন। অঁ আমাৰ গৰম ঠাণ্ডা নাই। আমি লগ লাগিবলৈ পালে কিহে পাই আ।
অঁ গৰম ঠাণ্ডাও নাই, ৰ'দ বতাহো নাই, বৰষুণো নাই।
অঁ উম এই ৰ'দক অঁ ৰ'দ দিলে বেছি ৰ'দ দিলে টমটম হুহুহু। এ টমটমত এ ৰ'দত'দো খোজ কাঢ়িছোঁ। একে সেইফালে মই এতিয়া আগতে মই দেউতাকক কওঁ মই আগতে অকলে আহিবলৈ ভয় লাগে স্কুলত ল'ৰাটোক লৈ পেলাই টমটত যাবলৈ। আজিকালি মোৰ ভয় নালাগে। দেউতাকে লগৰ কেইজনে বোলে ভয় ভিত চব মা এ দিলে। হয় সেইটো সেইটো কথা নোহোৱাও নহয় গম পাইছানে? আগতে মোক সেইখিনিত উঠ উঠি পেলাই দেউতাকলৈ ৰৈ থাকোঁ ল'ৰাটোক লৈ পেলাই আহিব যাম আহিব যাম। কিমান সময় ৰ'ব লগা হয় হয়নে? এতিয়া মোৰ ভয় নলগা হল পা টমটম ললো ডাইৰেক্ট ঘৰলৈ গুছি আহিলো বা নহলে খিনিলৈ হৰি শবগাঁৱলৈ আহিলোঁ, শব গাঁৱৰ পৰা আকৌ সেনেকে লৈ আহিলো। ত ত ভয়টো নাইকিয়া হৈ গল। অকনমান যদি নি যে অকলে ঘূৰি ফুৰা যায়। লগৰ লগত তেতিয়া ভয়টো নাইকিয়া হয়। অঁ তুমি যিমানে ঘৰৰ ভিতৰত সোমাই থাকা সিমানে বেছি ভয়টো বেছি থাকে।
অঁ সেইটো হয় অঁ।
অঁ আগতে মই ঠাই চাইও চিনি নাপাওঁ। থাকাই প্ৰতি বজাৰ কত হয়, কি হয়, সেই বৰষাহঁতত তোমাৰ লগতে সেইফালে খোজকাঢ়ি কাঢ়ি সেইখিনিতো চব চিনি পোৱা হ'লোঁ ন। সিফালে এইটো বস বস্তু পায় সেফালে, সেইটো বস্তু পায়, এতিয়া কেতিয়াবা দেউতাকৰ লগত গলে দেউতাকে কয় অমুকটো বস তো লব লাগিছিলে, তেতিয়া মই কওঁ অমুকত পাই ন তেতিয়া ক'বা তোমাক একে চব পাক্কা কৰি দিলে।
এই
অ এতিয়া ভয় নালাগে আও।
আচলতে ওলাই- ওলাই কৰি তাকে ওলাই কৰি গ'লেহে মানুহ আচলতে অকণ চালাগ হয় ন।
অ
ভিতৰতে সোমাই থাকিলে কি আৰু একো পৃথিৱীখনৰ কথা কি হাল চাল একোৱে বুজি নোপোৱা হয়।
বুজে নাপাওঁ।
উম। এতিয়াও ইমান এক্সপাৰ্ট হোৱা নাই। আছে বহুত খিনি হেৰি কৰিবলে।
মই বোলো ইহঁত লগ-
অ
অ বহুত নহয় এতিয়া যি সেইখিনি আমি হেৰি কৰোঁ আও সেইখিনি মানে কৰিব পৰা হ'লোঁ আও। পাওঁ নিজে কৰিবলৈ হয়। বজাৰ সমাৰ কেইটাই হওক নিজজ যি কেইটা লাগতিয়াল বস্ তো আও বাকীখিনি বাৰু বেলেগ কথা।
অ
আগতে এতিয়া নিজৰ লাগতিয়াল বস্তুকে কিনিবলৈও অকলে ভয় লাগে। এতিয়া সেইটো ভয় নালাগে আও অ। আমাৰ কাৰণে সেইখিনিয়ে বহুত বস্তু কেইটা নিজে গৈ কিনি ল'বলৈ পৰাটোৱে বহুত হয় না নহয়? বাকীখিনি নে বাওঁ লাহে লাহ হৈ থাকিব শিকি থাকিব আও
শিকি থাকিম অ ন মানুহৰ একেবাৰে মানে গোটেই জীৱনটোৱে শিকিব পাই। আহ আহ আহ
তামোল পাণ পায় হে
তা আমাৰকেইজনী চবতকে তাই বেছি সাহসী। তাই বেছি জানে আমাতকে।
অ মানুহৰ শিকিব লগা ঢেৰ বস্তুৱে থাকে হয় নহয়? এইটো বোলে অ অ এনেকুৱা যা
অ অ
হ'ব দিয়া ন?
অ হ'ব দিয়া।
উম